হেল্ল'।
হেল্ল'।
হেল্ল অ শুনিছ নাই? অ কি কৰিছ? ভাল এই আছ তই শুনি আছো। কি কৰিছ? হেল্ল'। হেল্ল'। হেল্ল'। হেল্ল'। শুনিছা নাই? মই ফোন চাই আছিলোঁ। অ পঢ়িছ নাই? পঢ়িছনে? হেল্ল শুনিছ ন আৰে।
অ শুনি আছো শুনি আছো। পঢ়ি কি পঢ়িম আৰু পঢ়া শুনা কৰে নি কোনোবাই।
অ টিউচন গৈছিলি নে নাই?
টিউচন নাই মোৰ। তোৰ তই গৈছিলি নে নাই?
অ মই গৈছিলো টিউচন। তাৰপা আহিলোঁ। তাৰাপা খোৱা বোৱা?
একো নাই হোৱা খোৱা বোৱা, ভূকত মৰি আছো বে।
অ মাহঁতৰ ভাল? তই কিবা খালি? মই নাই খোৱা খামগে এইপিনে। মাহঁতৰ ভাল? মই শুনিছো তই হেনো গুৱাহাটী যাবি। অ মই গুৱাহাটী যাম বুলি ভাবিছো মেট্ৰিকৰ পিছতে যাম।
আচ্ছা বিদাংত শিকিবি না।
তোৰ লগতে শিকিমগে আকৌ। লগৰ কেইটা য'ত থাকিব তাতে থাকিমগে আকৌ। আ চানীৰ লগত ময়ো শিকিম বিদাংত পিচতকে। পিছতকে মানে কেতিয়া? তিনি চাৰিমাহ পিছত অ কণ্টিনিও কৰিম, তেতিয়া চাগে তাত কিমান মান ল'বনো পইচা?
তোৰ মান্থলী এইটিন থাউজেণ্ডকে ওপৰত পৰিব।
মান্থলি এইটিন থাউজেণ্ড? অ সেইটো মে বি এডমিশনৰ লগত এক্সটা চাপ্লিমেন্ট এইবোৰ লৈ পেলাই নেকি? উম হম বহুত দামচোন। তহঁতি আৰু ধনী মানুহ পাৰিবি। হা বিদাঙতাত গৈছিলে নি হেৰি এইটো এ তু ৱান চেম্পিয়নশ্বিপত যে পাইছিলে। অ বিদাঙৰ পৰাও যোৱা আছিল। উ সেইকাৰণে দামটো বেছি বাঢ়ি গল চাগে। নহয় আগৰপৰাই তাত লয়। আগৰপৰাই লয় নেকি, উম এইয়া আংকলৰ ভাল? ছয় হাজাৰ আছে হা মাহত ছয় হাজাৰ নে সাত হাজাৰ তাত যাব। কি হব? মান্থলি ছিক্স থাউজেণ্ড নে চেভন থাউজেণ্ড পেমেণ্ট কৰিব লাগিব তোক। মানে তাত এডমিছন ফি মানে হেৰি ফিজ মান্থলি ফিজ। অ আৰু এডমিশ্যন টু নে থ্ৰি থাউজেণ্ড। তেনেহ'লে টোটেল এইটটিন থাউজেণ্ডতচে কম হ'ব চাগে। থাউজেণ্ডকে কম বাত তোৰ চাপ্লিমেন্ট এইবোৰ ধৰ ৰুম থাকিবলে এ সেইবিলাকতো বেলেগ কথা, উ উম। ভাড়া ঘৰত থাকিবি নেকি?
মোৰতো বাৰ ঘৰ আছে তাত, তাত আছেনী? চানী এতিয়া ৰুমত থাকিব, পিছতকে বাৰ লগত থাকিব। তোৰ বাৰ লগত? হ অ অ তহঁতৰ পিছত এতিয়া পঢ়া শুনা নকৰ নেকি? পঢ়া শুনা মই কৰিম। কি কৰিবি এতিয়া?
এতিয়াতো তোৰ এনে ড্ৰপ লৈ পেলাই চি ডি এছৰ কাৰণে প্ৰেক্টিচ কৰিম। চি ডি এছ।
এইটো কি বস্তু? মিলিটেৰী কাৰনে। বা মিলিটাৰীত সোমাবি নেকি?
হি হি হি হি।
বেলেগ আৰু, তাৰপা একদম বোলে ৰনাক কাৰ্ণেল হৈ ওলাই আহিছে নেকি? লেফটেনেণ্ট হব প্ৰথমত অ নহয় বুঢ়া হোৱা লৈকে? বুঢ়া হোবাৰ আগতো ব্ৰিগেডিয়াৰ কাৰ্নেল পাই যাম। পাই যাবি আৰামচে। ইমানটো কেপাবিলিটি আছে তোৰ। আছে আছে থিকে আছে। বাকী আংকল হতৰ ভাল নহয় ন? অহ তই স্কুলৰ কাহানী ক কিবা এটা। স্কুলৰ কাহিনী শুনিবি নেকি? এই স্কুলৰ তাত ফাল্টো কাহিনী শুনিব নালাগে। ক আক ক ক। এ এইবিলাক তাৰপা ওচৰত আছে কোনোবা? ঘৰত নাই মানুহ। মানুহ নাই যদি কিয় কোৱা নাই কাহিনী কিটা ক। কাহানী তই বেলেগলে ফোন কৰিছ নাই?
ইয়াত সেইবোৰ ক'ব নোৱাৰি।
অ নোৱাৰি নি? আচ্ছা তই এইটো চি কাৰ্ণেফেল চাবলৈ গলি নে নাই?
না।
না। এই কালি গৈছিলো নহয়, কি ইমান দাম লৈ পিনে ইমান উম মানে, কি দেখাইছে আৰু দে। ছয় জুলাইৰ পৰা আৰম্ভ হ'ব হে। ধেইত নহয়, হৈ আছে। উম। কালি গৈছিলো ইমান, ইমান পইচা লৈছে একো ভাল একো এটা ভাল নাই তাত। এডমিশ্যচনৰ এইটো এণ্ট্ৰি ফিজ কিমান? এণ্ট্ৰি ফিজ ডেৰশ। কেইজনৰ? এজনৰ। তাৰপিছত কি কি আছে তাত? ভিতৰতে অলপমান এনেকে- অলপ সৰু সৰু মাছ আছে একোৰেমত থোৱা।
উম।
কিছুমান ভাল আছে, কিছুমান নৰ্মেল। তাৰ পিছতে- হেৰি আছে, এই জলপৰী নামত দুজনী মানুহক পানী টেংকিৰ ভিতৰত সোমাই পিনি নাচি থাকে তাত। দুইটাই ফিমেল নে? দুইটাই ফিমেল।
শকত নে মানে জলপৰী ফিগাৰ?
মানে এটা অলপ ক্ষীণ, এটা অলপ জোখৰ।
অকে।
এ ইনষ্টাত ৰিল এটা পাইছিলো নহয়, তাত কৈছিলে মানে ইনষ্টা হেৰি কি- পানীত থকা জলপৰীৰ পুৰস্কাৰ হ'ব লাগিছিল তে।
দেখিছো, তোক দিম ৰ। তই ইনষ্টাত ফ'লোই কৰা নাই মোক। তই ইনষ্টা খিলিটো দে। লিখ-
হোৱাটছএপত দি দিবি। মই তোক হোৱাটছএপত মেছেজ দিম।
অঁ, অঁ, অঁ, বাকী এতিয়া প্ৰেক্টিচ কৰিছ নাই? না, না। নাই যোৱা নি? দেউতাই যাব নিদিয়ে তো। দেউতাই ইয়াত প্ৰেক্টিছ যাব নিদিয়ে, তাত গুৱাহাটীত পঠিয়াই দিব নে? ইয়াত দিয়া নাই বিকজ মানে কান্দ হৈছিলে ন। কি হৈছিলে? অঁ, এই সেইজনী ছোৱালীজনী। কোনজনী? হেৰি নহয় জানো ছোৱালীজনী যে? নহয়, সেইটো নহয়। কি? এ মাজতে ওলোৱা নাছিলে জানো? মানে?
ডাইৰেক্টলি ছাৰে নে মানে ক্লাবৰ পৰা ওলোৱা নাই। বছ খঙতে কৈ দিলে ক্লাবৰ পৰা ওলাই যোৱা- তহঁতি।
তাক, সিহঁতৰ এইটো মৃদু, পৱনহঁতকহে পঠিয়াইছিলে। গেমু হঁতক ওলাই দিলে, আমাক খেদাইছে। এই কাজিয়া যে লাগিছিলে ইয়াত হেৰি খে এই খেলাৰ লগত, হয় নাই?
সেইটো নহয়, সেইটো নহয়। লাইক তোৰ- এই টুৰ্ণামেণ্ট যে হৈছিলে আছেপছৰ লাষ্ট!
সেই সময়ৰ কথা এইটো। অঁ, প্ৰটুছে কৈছিলে। একবাৰে যে কৈছিলে ওলাই যা বুলি। অঁ, সি কাজিয়া লাগিছিলে।
সেইটোৱে। অঁ, তাৰপিছত মানে কি দেউতাই এতিয়া কয় যে- ওলালে যদি এতিয়া সোমাব নোৱাৰে। দেউতাই এনেও মোক খেলিব দিবলৈ মন নাই ন। এয়া বাহানা এটা পাই গ'ল।
অঁ, তাৰপা এতিয়া গুৱাহাটীটোৰ কাৰণে তাত ভৰিয়ে -ছৰিয়ে পৰিলে ছাগে। না, গুৱাহাটীত একো কৰিব নালাগে। চুপ- চাপ গৈ পেলাই সোমাই দিম। অঁ, এনেই গম না তেতিয়া পঢ়িবলৈ যাবি বুলি ভাবিছা নেকি?
পঢ়িম তো ইয়াতে।
মইতো এইটো কৰাৰ পিছত এম বি এ কৰিম। বাই আকৌ বোলে চিৰিয়েছ দিয়া। চিৰিয়াচটো হ'ল। চিৰিয়াচ টো অকল এক্সাম হে ন। চিৰিয়াচৰ কাৰণে- অঁ, এক্সাম। তাৰ কাৰণে এটা ডিগ্ৰীও লাগিব। উম। এ এম বি এ ডিগ্ৰী লৈ পেলাই চি এ চি এচ খনে তাইমি- নহলে মেইল। তেতিয়া আৰ্মি পৰা খেলিবি নেকি? তেতিয়া যদি এনে কৈ যে চি এছত চিলেক্ট হোৱা নাই? তেতিয়া এম বি এ কৰিলে যোনবোৰ জব পাব সেইবোৰ লৈ পেলাই বা বেলেগ আৰু। লগতে স্পটছ । এম বি এ কৰিলে হেইৰিবিলাক নাপায় না কিব এই কি? মানে বেংক- চেংকৰ কিবা এনেকে কোম্পানী- চোম্পানী? বেংকচ নহয়, কোম্পানী কেইটাত পায়। উম, কোম্পানীত- কিবা এইচ আৰ নে কি বুলি নকয় জানো? এইচ আৰ টো ওখ পোষ্ট। বাহ! ডাঙৰ ডাঙৰ মানুহ বনি যাবি চোন।
ইয়ে- ইয়ে, পইছা আহিব।
তেতিয়া দেখিলে কেনেকে ইগনৰ কৰিব লাগে সেইবাবে। তাৰাপা এতিয়া সঞ্চয়- কাৰণে নবনাই নে? ফোন কৰিছিলো তালে, সি কৈছে বনাই নাই এতিয়ালকে।
নাজানো দে। চানীয়ে তো প্ৰীতম দাৰ লগত পুৰা কথা পাতিব দিন ভৰ।
অঁ, প্ৰিতমডাকো দেখাব চাগে দুইটাই। বেছি নোৱাৰি নহয়। অঁ, সেইটোয়ে। এবাৰ হে পাব আক।
উম, লাহে লাহে লিমিট বাঢ়ি যায় তো।
এ অঁ, এতিয়া এনেই আছ মানে?
এনে, মইতো বেলা বহি থাকো।
মিলাই মিলে সেইকাৰণে যেতিয়াই প্ৰ্যচন তেতিয়াই গুছে পাওঁ। কালি - যেতিয়া দেখিছো তোৰ - পিছফালেতো ক কাম কৰা ল'ৰা বহাই লৈ আহিলে তাৰপা দেখিছো ওচৰলৈ আহি চালা ৰঙা। মোক-
এ মোক কোৱ নাই। মোক ডাইৰেক্টলি কৈছে- ছে ৰণক ওলা স্কুটি লৈ পেলাই পাঁচ মিনিটত আহি আছোঁ।
অঁ।
দেউতাই খানা বনাই থৈছিলে। মই কৈছো হ'ব আহি আছোঁ।
অঁ, তাৰপা নাখালে। পিছত গালি খায় দেৰি হ'ল। কালি খালে নেকি? শুনা নাই। উম। কালি এটা ভাগৰ ব্ৰেক নাইকিয়া হৈ গ'ল নহয়। সেই মই যাৰ স্কুটিখন চলাইছিলো যে।
উম।
এ ঘৰত গৈ পাইছেগে, মাকৰ পৰা গালি খালে। ব্ৰেগটো মানে তাৰ ভাগৰ কি হয়! নাই প্ৰথম পৰাই নাই, অলপ অলপ আছিলে। কিন্তু মই মানে স্পীড দিওঁতে ঘপককে ব্ৰেকটো মাৰি দিলো যে। তাৰপৰা সি যাক তাক ফোন কৰি কৈছে, ক'ত ভাল পাম, ক'ত ভাল পাম বুলি। তাৰপৰা নকৰাকে গুচি গ'ল।
চানিৰ টোতো ব্ৰেকে নাই। সি সেইটোতে ফুল স্পীড দি চলাই আছে।
আজি গোটেইকেইতাই স্কুলত হাঁহিছে গৈ পিনি, এই বোলে কালি যোনটো স্কুটি চলাই একচন একদম আগলে এনেকে হাউ- প্ৰতিতি চাই
সেইটো এ ফ্ৰণ্টেদি বাইক এটা আহি আছে হ।
চিপছগীটা লগাই লৈছে পিছফালে ৱজন আছে আৰু এটা টমটম সমান চাইজ কেৰি কৰি হি আহি আছে।
কত?
এটাচ সেই ফ্ৰনটেদি মানে অভাৰটেক কৰি আছিলে সি গাড়ীত, আমি আৰামত চাইডত গৈ আছো, আমাৰ ব্ৰেক চ তেক নাই সি পাগলটো ব্ৰেক নামাৰি ষ্ট্ৰেইটে সোমাই দিছে ন মাজতে।
অ কালি নে?
আমি ৰস্তাৰ পৰা তলত নামি গাঠৈ দি ওলাই পেলাই গৈছো হে মই।
ক'ত মানে আমাৰ লগত অহাৰ পিছত।
তহতৰ লগতে যাওঁতে।
বাইপাছত।
বাইপাছ দি যে ফুড কৰ্ট ফালে গৈ আছিলো।
অ অ তই ত তইতো আগতে গুচি আহিলি তহঁতি। এই কালি কি হ'ল কি তহঁতি চব গুচি আহিলি নহয় তাৰপা। লাষ্টত মইতো নামি আহিলো, তহঁতিটো গুছি গলি তহতিটো দৌৰি দৌৰি আগ পালিগে। তাৰপা বে - বেলেগ স্কোটিকেইখনো গুছি আহিলে এতিয়া মও মোৰ ভাগৰ স্কুটি খনৰ লগত এইটো ডেপজিট ৰখি আছে এতিয়া তাৰ ভাগৰ স্কুটিখন মানে মই ষ্টেণ্ডদাল উঠালো কিন্তু সম্পূৰ্ণ উঠা নাই অকমানতে লাগি ধৰি আছে মইতো গম নাপাও। তৰপা স্কুটিখন ষ্টাৰ্ট কৰিবলৈ চাই আছোঁ ষ্টাৰট নহয় নহয়, গোটেই মানে ৰেষ্টৰেণ্টৰ গোটেই মানুবিলাক বাহিৰলৈ ওলাই আহিচ চাই আছে নহয় আমাক। তাৰপা সি কৈছে উ তই চবাই চবাই তো বোল বোল তাৰপা মই বোলো কেতিয়া স্কুটিখন আৰম্ভ তেল চেলটো আছে তৰপা ঘটাতি দিলো অকণমান, ঘটাই দিলোতে ষ্টেটটো উঠি গল তাৰপা ঘপককে যাবা আহিছে একদম স্পিডত মানে কালি বহুত লাজ পালোঁ বুজিছ নহয় ৰেষ্টোৰেণ্টত।
তই জান এইটো ৰেষ্টুৰণ্ট মোৰ লগৰ চিনাকিৰে হয়।
যিয়ে হওক তাহঁতিটো পলাই গ'লিগে প্ৰদিউচটো চবতচে আগত গুচি গ'লগে।
সেইটোৱেতো মোৰ ইজ্জাত উৰাই গুচি গ'ল ন এতিয়া লগৰ লগত আকৌ তাত গ'লে বেয়া ইজ্জাত
এতিয়া মইতো মই একো বুজি নলো, সি কলে মই মতি আহো মই বোলো যাব চাগে তাৰপা গোটেই কেইটাই পোক পোক কৈ গুছি গল তাৰ পৰা লাষ্টত তই মই থাকি গলো। তাৰপা এ এতিয়া মই যদি একো নোকোৱাকে যাওঁগে এইটো কেনেকুৱা লাজ মানে বেছি লাজ পালোহেতেন। তই কৈছিলি মোৰটো নাযায় বোলে তোৰতো এ আগত ফটালে।